হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল'?
শুনা পাইচেনে? তুমি মোক আপুনি শুনা পাইছেনে?
অ
পাইছে। আপুনি শুনা পাইছেনে?
আপুনি মোৰ মাততো শুনা পাইছে ছেনে?
অ' পাইছো পাইছো পাইছো
হয়।
ভাল, ভাল। আপোনাৰ?
আপোনাৰ?
ভাল, ভাল। আপোনাৰ ভালনে?
হয়ম হহা ভাল
ভাল, ভাল।
আমাৰ ভাল। বাকী?
আপুনি প্ৰথম আপুনি কি কাৰ্যত এতিয়া বৰ্তমান লিপ্ত হৈ আছে? এনে খেতি, বাতি
মই
হয়। যিটো আজি যোগ দিৱস হৈছিলো এতিয়াও
অ' হয়, হয়।
মানে গেল
হয়, হয়।
হ'।
মই আজি ৰাতিপুৱা পুৱা ব্যায়াম কৰিছিলো বাৰু, মোৰ আমাৰ কৰিছিলো, কৰিছিলো। অ'।
হ
হেল্ল, ' হেল্ল'? হেল্ল'?
ধাবতি আছো, ব'ল গৈছো ব'ল। হয়, হয় শুনিছো।
আপুনি আজি দিনটোত কেনে কেনেদৰে কি কৰিলে উম জনাব নেকি?
হয় মই আজি দিনটোত মানে কি আজি মই যোগাৰ শাসন কৰি
যোগ দিৱস উপলক্ষে আৰু এইবোৰ এতিয়া যায় কৰে মানে যোগাসন পানী সদায়ে কও আজি বুলিয়ে নহয় কি ব্যয়াম কৰিলে আমাৰ যিহেতু স্বাস্থ্য ভালে থাকে তাকে আৰু
উম।
অঁ শুনাই মানে কি আমাৰ ব্যায়াম কৰিলে মানে থাকে তুমি চাবাচোন যিতিয়া তুমি মানে
মানে বিলাক দিকেলেম কৰিবা তোমাৰ কিবা গাটো ফ্ৰী ফ্ৰী লাগিব তুমি চাবাহো হয় নে নহয়।
অ', শুনিছো শুনিছো।
শুনিছো শুনিছো আপুনি কি বুলি কয় ব্যায়ামৰ লগতে আৰু কিবা কাৰ্য লিপ্ত হৈ আছেনে?
হয়, হয় মই বিয়ামত তে মানে কি আজি এনে এনে
কাৰ্য কৰা বিয়াম কাম কৰিছা মই জিম জ ডৈৰা এ মই এনেই এইবিলাক কম আৰু শুনি যেতিয়া আৰু সাঁতোৰাটো এটা ব্যাময়েই। মই ৰাতিপুৱা এঘন্টা সাঁতোৰিলো হবচোন যেতিয়া আপি উঠি আহিব আপোনাৰ গাত একদম পাতল উৰুৱাই নিব তেনেকো লাগে।
উম হয় হয়।
কাতিব লাগে।
হয় হয়, বাকী উম আৰু মানে এনেধৰণৰে ব্যয়ামবিলাক। এ হয়, আপুনি আজি ব্যয়াম কৰিলে নাই?
হয়, মই আজি ব্যায়াম কৰিলোঁ আমাৰ ফিল্ডত গলোঁ। ফিল্ডত গৈ আমি অলপ উম, দৌৰিলো দৌৰাৰ লগত তে আমি অলপ উ যোগাসনো কৰিলো, লগতে আমাৰ যিখিনি এক্সাৰচাইজ সেই এক্সাৰচাইজ খিনিও কৰিলো। দৌৰাৰ খিনি এক্সাৰচাইজ আছিলে। চেক চাইজ খিনিও কৰিলো কৰাৰ কৰি আহি কৰি আহি অলপ দেৰি ৰ'লো ৰৈ আমাৰ নদীত আছে নদীত অলপ দু একঘন আধা ঘন্টা ঘন্টা মান প্ৰায় সাঁতুৰিলো। এই অঁ আমাৰ ম সেয়াও মো ম সেয়াও ব্যমতে পৰে ভাবো সাঁতোৰা সাঁতোৰাও প্ৰেক্টিচ হয় আৰু লগতে ব্যয়ামো হ'ল যি দৌৰা যিটো যিখিনি আমাৰ গাত উ ঘাঁম আছিলে সেই ঘাম খিনিও ঘাম খিনিও টোপ খালে টোপ খোৱাৰ লগতে তে আমি এতিয়া আৰু। এতিয়া আমি পাঁচটা, চাৰে পাঁচটা মান বজাত আকৌ আমি ফিল্ডলৈ যাম, ফিল্ডত গৈ আকৌ দৌৰিম, দৌৰিম দৌৰাৰ পিছত আমি আৰু যিখিনি দৌৰাৰ প্ৰেক্টিচ আছিলে সেইখিনিও প্ৰেক্টিচ কৰিম। যোগাসনতে কৰিবা আজি দিন দিনটো এনেদৰই ক তাই আৰু আপোনালোকৰ আপোনালোকে ক এ এনেকে ফিল্ডত গৈ যোগাসন কৰে গে নে, ফিল নে ব্যায়াম কৰে গে নে? নে ঘৰতে তেনেধৰণে ব্যায়াম কৰে?
ম‌ই বে ঘ ঘৰতো কৰোঁ ৰাধা আবে মই ফিল্ডত গৈ ব্যায়াম কৰোঁ, ফিল্ডত মানে। দৌৰিবলৈ যতে আমি মানে কমেও এ এঘন্টা দৌৰো আৰু পাঁচ মিনিট মান এ ফিল্ডখনত খোজ কাঢ়োঁ। খোজ কাঢ়ি আকৌ মানে যিহেতু আমাৰ এ ঘৰৰ পৰা ফিল্ডখন অলপ দূৰত আকৌ সেই ঘৰলে আহোঁ। আহোতে খোজ কাঢ়িয়ে আহোঁ আমি। এই কোনো এটা খোজ কাঢ়িলোঁ। মানে ভাল এটা ব্যয়ামেই। যায় পাই ব্যায়াম খোজকাঢ়ি আহোঁ ঘৰলে এ যান-বাহন যাব পাৰোঁ চাইকেল হয়।
বা চাইকেল এখন লৈ যাব লাগে। চাইকেল এখন লৈ গ'লেও চাইকেলতো এটা ব্যায়াম হৈ যায় সেই।
হয়, হয় চাইকেলটো ব্যায়াম হয়। হয়, চাইকেল চলালেও ভাল কেতিয়া হয়।
কি টিম বা অকল অকল খোজকাঢ়িলেই ব্যায়াম নহয়, আমি চাইকেল চলালেও ব্যায়াম হয়। আৰু লগতে। কি তেনেধৰনে কাম কৰিলেও ব্যায়াম হয়। বা ঘৰত কিবা কিবি কাম এখন কৰিলে কামখন কৰোতেও আমাৰ সেই তাতো ব্যায়াম হৈ যায় ব্যায়াম হৈ যায়। বা এনেকে এক্সাৰচাইজ অনলি অকলে নহয় আমি বা ঘৰত কিবা। কাম কাজ কৰিতো আমাৰ ব্যায়াম হৈ থাকে। আমাৰ তে আমি কাম কাম কাজ কৰি থাকোতে আমাৰ দেহৰ যিটো উম ঘাম ওলাই সেইখিনি ঘাম খিনি উলিয়াই দিব লাগে। আৰু ঘাম খিনি উলিয়াই লগালগ গা বা ফেনৰ তলত বহিবগে নালাগে। এ বা অলপ সময় ৰ ৰখি বা প্ৰথমে ৰখি বা নদীত সাঁতুৰিব লাগে। নে সাঁতুৰি দিলো সেইফালৰ পৰা অলপ ব্যয়াম হৈ গুচি গ'ল।
হয়, হয়, হয় আপুনি যে ক'লে ফেনৰ তলত বহিব নালাগে একদম সঠিক। ঠিক কথা ক'লে ফেনত মানে যিটো সেইটো ফেনখনে কঢ়িয়াই আনে আৰু মানে কি ফেন সেইটো
সেইটো মানে অত্যাধিক গৰম উঠে তুমি ম ফেলেলা। যিটো আমাৰ গৰম উঠে হ'লেও মানে ফেন ব্যৱহাৰ কৰিব লাগে কিছুমান বা ঘৰ তলত নি এ পুৰা মানে গছৰ পাতৰ যিটো বতাহ সেই বতাহটো ল'ব লাগে আ তুমি বা দেই। যেতিয়া তুমি বতাহ ল'বা তেত তেতিয়া এ একদম গোটেই গাটো একদম চেচা পৰি নিয়ে। কিন্তু যেতিয়া যেতিয় তুমি ফেন
হয় লোক তেতিয়া মানে কি হয় ফেনৰ হাৱাটোত অঁ। ফেনে হাৱাটো ল'ব নহয় তাৰ পিছত যেতিয়া ফেনখ ফেনৰ তলৰ পৰা উঠি আহিব। একদম গোটেই গৰম এনেকুৱা গৰম উঠিব। আপোনাৰ একদম এ চোলা কাপোৰ যদি পিন্ধি থাকিব একদম তিতি জাবগে। আপোনাৰো তেনেকুৱা হয়নে?
হয়, হয়, হয় আমি যিটো ফেনৰ আমাৰ যিটো নেচাৰেল বতাহ আহে, বতাহটো পৰিলে আমাৰ গা গোটেই চেচা পৰি যায়। কিন্তু চেচা পৰি যায়, কিন্তু ফেনৰ তলৰ পৰা আমি যেটি তেতিয়াই কৰিব কাৰেণ্ট গলে, আমি উঠি আহো তেতিয়া। তেতিয়াই লগা লগ আমাক গা একদম। জ্বলি পু যেনেকে জলকীয়া লাগিলে জ্বলি পুৰে, তেনেকুৱা জ্বলা। পুৰা নিচিনা ভাৱ হয়। সেইকাৰণে আমি। গছৰ তলত বহা। টো এটা, বহুন বুলি ভাবো। গছৰ তলত বহিলে আমাৰ গা চেচা হয়। এই গছৰ তল। আও। তে, গছৰ তলত কাম কৰা তেওঁ মই এটা উপযোগী বুলি ভাৱো। গছ গছৰ আমাৰ। গছৰ পৰা আমি ছাঁ হো পালো চাহু পালোঁ লগেতে আমাৰ কাম সমূহ হল। অ, আমি জেনুকা শাক পাচলি ধেৰি কৰিলোঁ কৰী আহিব তেনুকা আমি বিয়ামো শাক পেচেনিত কাম কৰিলেও আমাৰ বহুতো ব্যয়াম হয়, বা তেনেকে এক্সেচাইজ কৰিলেও তেনুকা সেইবিলাক ব্যয়াম আমি, অকল ব্য়ায়াম কৰিলে নহয় আমি কাম কৰোতো আমাৰ ব্যয়ামৰ ফালৰ পৰা আমি ব্যয়াম হৈ যায়।
হয়, হয়, হয় আপুনি। কথা কৈছে এ। যেতিয়া আপুনি ৰাতিপুৱা সাঁতুৰি ব সেইটো আপ। আপোনাৰ আমি ৰাতিপুৱা যেতিয়া সুথি আহিব। অ' আপুনি এয়া এ। দিবা সুধি আহি খা দিবা এতিয়া এ' আপুনি আপোনাৰ গা টো একে পাতল ন' আৰু আপুনি সো-সাঁত তুই আহি ফেনাহা তলত নৰ'ব। তেতিয়া। যেতিয়া আপোনাৰ গৰম উঠিব, আপুনি এবাটোত ত গৰম উঠিবই গৰম দিনত আপুনি সাঁতুৰি দিব। আপোনাৰ গাটো একদম। এ' চেচা লাগি যাব, যেতিয়া চাব আপুনি
আমি যেতিয়া সাঁতোৰো অ' জ আমি যেতিয়া তেতিয়া সাঁতুৰি তললৈ আহোঁ তে বা সাঁতুৰি পেলাই যেতিয়া ওপৰলৈ উঠি আহোঁ আমাৰ গাটো বহুত ৰিলেক্স ফিল হয় সেইকাৰণে উম আমি সা-বা অনলি মটৰ লগাই গা ধুলে নহয়, আমি সাঁতুৰি দিবও লাগে সাঁত পোৱাৰ লগতে আমাৰ ব্যায়ামো হয়, আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল আৰু যি বেমাৰো-এজৰ। বেমাৰো জ আমাৰ কমি যায় সাঁতুৰিলে সেইকাৰণে মই সাঁতুৰি মই বেছিভাগ নদী পুল বা পুখুৰীত যতি নদীত নদীত হেই তেতিয়া আমি পুখুৰীয়ে-চুখুৰীয়ে খুৰিত সাঁতোৰো, কিন্তু পুখু পুখুৰীত সাঁটোৰাৰ এটা কথা আছে। পুখুৰীত যি কিছুমান মানুহ মাছ দিউতে দিয়ে ৰা দ্ৰব্য প্ৰয়োগ কৰে সেইবিলাক পুখুৰীত কেতিয়াও আমি সাঁতুৰিব নালাগে। সেই কাৰণে আমি নদীত নদী খন বৈ থকা থকা বৈ থকা নদী হ'লে বহুত টো ভাল, বহুত ভাল, আমি বৈ থকা নদীত সাতুৰিব লাগে।
হয়, এতিয়া আহ আহ যিহেতু আমি আহ এতিয়া বহুত সময় কথা পাতিলো এ আপুনিও মানে এ যদি বাৰু আজি জি যোগ দিবস। আপুনিও ব্যায়াম কৰক আৰু ময়ো কৰো, সদায় সাঁতুৰিব ব্যায়াম কৰিব। সাঁতুৰিলে আপোনাৰ যিটো পুৰণি বিষ থাকে সেইসমূহো নাই কিয়া হয়, হয়।
কাৰণে ব্যয়ামে ব্যয়াম বা স্বাস্থ্যৰ কাৰণে বহুত ভাল। সেইটো কাৰণে আপুনিও ব্যায়াম কৰক কলেও হেই কৰক। হ'ব দিয়ক, আজিলৈ বহুত সময় আমি কথা পাতিলো অ'।